নমস্কাৰ।
হয় নমস্কাৰ জনাব।
হয় হয়। আপোনাৰ যদি অলপ সময় আছে, মোৰ লগত এনে আলোচনা কথা পাতি পাৰিবনে?
হয়, হয়, হয়। মই এতিয়া কোনো ধৰণৰ ব্যস্ত নাই, কিবা জানিব বিচাৰা জানিব বিচাৰিলে মই ক'ব পাৰিম নিশ্চয় হয়।
হয়, হয়। মই আপোনাৰ আপোনাৰ লগত এনে হয়। আপোনাৰ লগত এনে আলোচনা কৰিব বিচাৰিছিলো যে অসমৰ খাদ্যৰ বিষয়ে আমি অলপ আলোচনা কৰিব পাৰিম নে?
হয়, হয়, হয়। নিশ্চয় পাৰিব অসমৰ আমাৰ থলুৱা খাদ্যই হওঁক বা আমাৰ অহ' এনেই আমি সচৰাচৰ খোৱা খাদ্যৰ ওপৰতে হওঁক, হয় জনাব পাৰিব।
আপুনি এনে ক'ব পাৰিবনে আপোনালোকৰ ঠাইত কেনেকুৱা থলুৱা খাদ্য বা পিঠা পনা কেনেকুৱা
হয়, হয়, হয়। হয়, হয়, হয়। হয়, নিশ্চয় অহ, আমি এতিয়া সাধাৰণতে যিহেতু আমি অহ, গাঁৱত বাস কৰো, গতিকে আমি গাঁৱৰ অহ' যিখিনি থলুৱা খাদ্যৰ ভিতৰত আমাৰ প্ৰধানত ভাতেই আমি, মূল খাদ্য হিচাপে ব্যৱহাৰ কৰো। কাৰণ আমি আ আমাৰ এইখিনি সচৰাচৰ যিখিনি মানুহ আছে, এই থলুৱা মানুহ খিনিৰ এইখিনি মানুহে আমি তিনি, দুই তিনিবাৰকৈ আমি ভাত গ্ৰহণ কৰো, ভাতে খাওঁ।
হয়, হয়, হয়।
হয়, তাৰেপৰি আমি অহ, আপুনি যিটো কৈছে পিঠা পনা সেই পিঠা পনাও আমি অহ, মাজে মাজে খাওঁ আৰু বিহু আহিলে আমি পিঠা বনা অ' লাৰু পিঠা এইবিলাক বিভিন্ন ধৰণৰ ব্যৱস্থা ক কৰি জলপানৰ ব্যৱস্থা কৰোঁ, সান্দহ গুৰি ব্যৱস্থা কৰোঁ। অহ' এ তেনেদৰে আমি বিভিন্ন ধৰণৰ খাদ্য খাওঁ। হয়, হয়।
তোমাৰ। ঠিক অ', ঠিকে আছে বাৰু। হয়, আৰু এনেই পিঠা-পনাৰ ভিতৰত মানে, আপোনাৰ কোনটো পিঠা বা ভাল পায় বা প্ৰিয়?
হয়, হয়। হয়, হয়, হয়, হয়। নিশ্চয় ক'ব পাৰিম। আমাৰ পিঠা-পনাৰ ভি ভিতৰত অ' আমি যিটো আমি অ' চাউলৰ গুৰি আমি অ' সিজাই থৈ যিটো গুৰি বনাই, তাৰ-তাৰ লগত অহ, সেই পিঠা গুৰিৰ লগত আমি যেতিয়া আমি নাৰকিয়, নাৰিকল অহ, মিক্স কৰি যেতিয়া খাওঁ, বা নাৰিকলৰ মিশ্ৰণৰ লগত যেতিয়া পিঠা বনাই খাওঁ। বা তিলৰ মিশ্ৰণ দি যেতিয়া খাওঁ। অহ' তেতিয়া আমি খুবেই ভাল লাগে। অহ, আমি সেইটো এ বিহুতো খাওঁ, আৰু এনেও আমি এ কেতিয়াবা উৎসৱ-পাৰ্বনতো খাই থাকোঁ। আৰু পিঠাবিলাকৰ ভি তৰতো গোটেইখিনি পিঠাই অহ, খুবেই প্ৰিয়। কাৰণ আমাৰ এ পিঠা যিহেতু আমাৰ অ আমাৰ অসমীয়া মানুহৰ এটা প্ৰিয় খাদ্য। বা প্ৰিয় অহ' উৎসৱৰ পবিত্ৰ খাদ্য হিচাপে আমি ব্যৱহাৰ কৰোঁ। সেইকাৰণে পিঠাটো খুবেই প্ৰিয়। হয়, হয়, জনাব। হয়।
আৰু লাৰু, লাৰু ভিতৰত, বা লাৰু কেনেকুৱাকে বনোৱা হয় আপ আপুনি ক'ব পাৰিবনে, এনেই লাৰুৰ বিষয়ে?
হয়, হয় হয়। নিশ্চয় নিশ্চয়। হয়, হয় হয় হয় নিশ্চয়, মই যিখিনি জানোঁ সেইখিনি আপোনাক অৱগত কৰাব চেষ্টা কৰিম। অহ বিশেষকে আমি লাৰু বুলিলে, আমি নাৰিকলৰ যিটো লাৰু নাৰিকল, নাৰিকল, আমি অহ, সৰু মিশ্ৰণ কৰি লওঁ। তাৰে লগত আমি চেন গুৰি, বা আমাৰ যিটো কুঁহিয়াৰৰ গুৰ আছে- যে সেই গুৰটো অ' মিক্স কৰি আমি যেতিয়া- আ' উ এটা ভাল, অ' তাৰ লগত আমি চুজি-চুজি - চুজিও মিশ্ৰণ কৰি দিব পাৰোঁ। আৰু তেনেদৰে আমি লাৰু, যদি নাৰিকলৰ লাৰু বনাওঁ- খুবে ভাল লাগে। আৰু, উম- আৰু এবিধ লাাৰু খুবেই অ', ব, অ' মানে সোৱাদযুক্ত হয়। যিটো আমাৰ তিলৰ- লাৰু বুলি কয়। আমি তিল- তিল, আমি মিঠাইৰ লগত, গুৰ মিঠাইৰ লগত মিশ্ৰণ কৰি বনাওঁ। আৰু সেই- টো খুবেই প্ৰিয়। হয়, হয় হয়।
হয় থিক। হয়, ভাল লাগিল আপোনাৰ পৰা জান-
হয়।
মোৰ কি
হয়, হয়। হয় হয় হয় হয়, নিশ্চয় নিশ্চয় নিশ্চয়। আ', মই আপোনাৰ পৰাও জানিব বিচাৰোঁ যে, আপোনালোকৰ এ সেই- পিনে থলুৱা খাদ্য হিচাপে, কি কোনটো খাদ্য ব্যৱহাৰ কৰে? হয়।
হয়, আমাৰ ইয়াতো ভাতৰ, ভাতৰ ব্যৱহাৰটো বেছি। বা ভাত- তৰ খাই, ভাতটো বেছিকে ব্যৱহাৰ কৰে খাদ্য হিচাপে। প্ৰধান খাদ্য হিচাপ- পে। আমি, হয়। তাৰ পাছত লাৰু পিঠা আছে। লাৰু পিঠাৰ ভিতৰত- ত তিলৰ লাৰু, নাৰিকলৰ লাৰু। তাৰ পাছত- অ' মিঠা লাৰু, সেনেকুৱাকে বহুত চুজি লাৰু। এনেকুৱাকে বহুত কেইটা লাৰু খোৱা হয়।
হয় হয় হয় হয়, সুন্দৰ। আৰু এটা কথা জানিব বিচাৰো যে আপোনালোকৰ অ আপোনালোকে অ লাৰু পিঠা খোৱাৰ উপৰিও আমাৰ থলুৱা কিছুমান খাদ্য আছে যেনে ধ লক আলু পি আল পি টো আমাৰ খাৰ যে খাই অসমীয়া মানুহে যে খাৰ খায় তাৰে ওপৰত আ আপুনি অকনমান ক'ব পাৰিব নেকি হয়
হয় সাৰৰ বিষয়ে কব পাৰিম বাৰু সাৰ যিহেতু আমাৰ থলুৱা খাদ্য হয় সকলোৰে ঘৰত অসমীয়া সকলোৰে ঘৰত থাকে হয় ন হয় তাৰ বিষয়ে অলপমান কৈ দিম বাৰু আমাৰ এতিয়া সতি প্ৰধান খাদ্য প্ৰধান বা থলুৱা খাদ্য খাৰে এতিয়া আমাৰ ঘৰতে প্ৰস্তুত কৰা হয় কলৰ দ্বাৰা কল এডাল টা হোৱাৰ পাছত সেইডাল কল চাফা কৰি আহ ৰ'দত শুকোৱা হয় শুকাই আহ তাক প হয় হয় প হয় পুৰি লোৱা হয় তাৰ পাছত পুুৰাৰ পাছত সেই ছাই খিনিৰে খাৰ
হয় হয় হয় হয়
আছে তাৰ সেই চাইখিনিত আমি নিৰি পানীত বা পানী দি এটা হাতৰত মানে এখন কাপোৰেৰে এ চেকি লোৱা হয় সেই চেকি লৈ তলত যি দ্ৰব্য বা পানী খিনিায় সেইখিনিয়ে হ'ল খাৰ তাৰে পৰা আমি বহুত খাদ্য প্ৰস্তুত কৰিব আৰুাৰো
হয় খুবেই ভাল খুবেই ভাল কথা হৈছে আপ আপুনি আলু পিটিকা খাই পাইছেনে আলু পিটিকা আমাৰ অসমীয়া মানুহৰ যে থলুৱা খ খাদ্যৰ ভিতৰত এবিধ প্ৰিয় খাদ্য হয় সেইটো কেনেকে বনাই আপুনি ক'ব পাৰিব নেকি হয় যদি খাই পাইছে কেনেকুৱাকৈ বনাই এইটোক কব পৰিব নেকি?
হয় কব পাৰিম। অ' আলু পিতিকা বোলেতো আলু পিটিকা বুলিলেতো তাক আমাৰ অসমীয়া সকলো ঘৰতে পোৱা যায় আলু পিটিকা নহলেতো অসুবিধা নহয় বুলি ক'ব পাৰি।
হয় হয়।
অকল ঘৰত আলু পিতিকা পোৱাই যায় যেনে এতিয়া আমি ৰাতিপুৱাৰ আহাৰত আমি আলু পিতিকাৰ বেবহাৰটো বেছি হয়। হয় নে নহয় অ', অ' হয়। আমি আলু পিটিকা ৰাতিপুৱাৰ আহাৰত যেনেকুৱাকে এতিয়া আলু আলুটো উহাই ললো বহাই লোৱাৰ পাছত অ' তাক পিটিকিলো পিটিকি কি তাৰে লগত আমি শুকান জলকীয়া কেঁচা কেচা জলকীয়াও দিব পাৰি তাৰ পাছত পিয়াজ কাটি দিব পাৰি। সেনেকুৱাকে আমি আলু পিটিকা এটা ব্যঞ্জন বনাব পাৰু। পাৰু।
হয়, হয়, হয় সুন্দৰ ভাল লাগিছে আপোনাৰ কথাখিনি শুনি খুবেই ভাল লাগিছে হয় হয় জনাব হয় অ' হয় কওক? হয়, হয়, হয় এটা কথা ক'ব বিচাৰিছিলো তাৰে মাজতে আমাৰ যে নেমু টেঙা কাজি নেমু টেঙা আমাৰ বৰ্তমান বিশ্ববিখ্যাত হৈ গৈছে অসমৰ। আৰু এইটো আমাৰ অসমৰ চুকে কনে জনাৰ উপৰিও পৃথিৱীৰ গোটেই পৃথিৱীৰ মানুহে গম পাইছে অসমৰ নেমু খুবেই সুস্বাদ খাদ্য বুলি আপোনাৰ ঘৰত বা ঘৰৰ উছৰে আপুনি সেই খাদ্যবিধ ব্যৱহাৰ কৰা দেখা পাইছে নেকি?
হয়, হয় সেই খাদ্যবিধ আমি ব্যৱহাৰ কৰো কাৰণ আমাৰ এই গৰমত পৰিত্ৰাণ পাবৰ কাৰণে আমাৰ পনীয়াযোৰ আমি যি পনীয়া বুলি কলে আমি নেমু চৰ্বতটো ব্যৱহাৰ কৰোঁ। তাৰ পাছত আ তাৰে সেই নেমু নেমু টো আমাৰ অসমৰ জাতীয় ফল বুলিও কোৱা হয়। আপুনি জানেনে?
হয়, হয়, হয়, হয় নিশ্চয়। ভাল কথা কৈছে অ' আৰু হয় আৰু এটা কথা জানিব বিচাৰো অসমৰ অ' কিছুমান অ' মাংস আমাৰ খুবেই প্ৰিয় বুলি জানো যেনে সেই সেই মাংস কোন কোন যিবোৰ মাংস আপুনি খাই ভাল পায় এবাৰ ক'ব পাৰিব নেকি?
হয়, হয়, হয় আমি মাংস বুলি ক'লে অসমৰ প্ৰধান মাংসটো যে যি প্ৰিয় সেইটো হ'ল গাহৰি। সকলোৱে গাহৰি খাই বহুত ভাল পায় হয় তাৰ পাছত কুকুৰা মাংস আছে। ব্ৰইলাৰ মাংস আছে ছাগলী মাংস আছে। হয় অসমীয়া সমাজত এইখিনি হাঁহৰ মাংস এই কেইবিধ মাংসটো খোৱা হয় আপুনি এনে গাহৰি মাংসৰ বিষয়ে
হয়, হয়- হয় -হয় নিশ্চয় মই গাহৰি মাংস এ খাওঁ মাজে মাজে এ কিন্তু আ হয় সেইটো সাধাৰণতে মৰাপাত বা তিলৰ লগত বনালে খুবেই অ' প্ৰিয়। হয় বুলি মই গম পাওঁ। বা সুন্দৰ সুন্দৰ ব্যঞ্জন এটা হয় বুলি মই জানো।
হয় -হয়- হয়।
হয় তাৰেপৰি মই আৰু এটা কথা জানিব বিচাৰিছোঁ আপোনাৰ পৰা অ', অসমৰ হয় অসমৰ খাদ্যৰ ভিতৰত কিছুমান আমাৰ অ', মাছৰ ওপৰত এ কিছুমান ব্যঞ্জন সুন্দৰ হয়। সুন্দৰ হয় বুলি আপুনিও জানে হয়তোবা ময়ো জানো আপুনি এ কিছুমান অ', কিছু কিছুমান মাছৰ বিষয়ে ক'ব পাৰিব নেকি যিখিনি মাছ আমি প্ৰিয় খাদ্য হিচাপে ব্যৱহাৰ কৰোঁ। হয়।
হয় আমি আমাৰ অসমীয়া বা আমাৰ ঘৰত যিখিনি মাছ মাছৰ খোৱা হয় সেইবিলাক মাছ যেনে কুৱাকে গৰৈ মাছ। পুঠি মাছ আ, ভকুৱা মাছ ছেং
হয় হয় হয়
তাৰ পাছত এই কেইবিধ মাছ আমি আমাৰ যি আমাৰ ঘৰত থকা মাছ কেইবিধৰ বিষয়ে কলো বাৰু। অকনমান আছে বহুত মাছ আছে। চিতল ৰূপ এনে আ, এ আমি আমাৰ আমাৰ ঘৰত যিটো খাদ্য বা যিটো মাছ খাওঁ সেই মাছটো হ'ল আ, আমাৰ জাপানী বা সেনেকুৱাকে বহুত কেইবিধ মাছ আছে সেই খোৱা হয় আৰু হয়। তাৰপাছত আপুনি এনে জানেনে মাছ পোৰাৰ বিষয়ে জানেনে?
হয় হয় হয় মাছ পোৰা আমাৰ অন্য এটি প্ৰিয় খাদ্যৰ ভিতৰতে পৰে আৰু সেই মাছ পোৰা আমি যেতিয়া বিশেষকে গৰৈ গৰৈ মাছ বা চেং মাছ তেনেকুৱা ধৰণৰ মাছবিলাক আমি বনৰীয়া মাছবিলাক পুৰি খাই খুবেই ভাল পাওঁ হয় আৰু সেই আ, মাছবিলাক আমি এ প্ৰায়েই খাই থাকো আৰু ও, যেতিয়া নিশ্চয় পুৰি খালে এ খুবেই এটা সুস্বাদ ব্যঞ্জন হৈ উঠে।
হয়, হয়, হয়, হয়, পুৰি খাইয়া পিয়াজ নহৰু বা জলকীয়া দি তেল দি হয়।
খুবেই ভাল হয়, হয়
হয়, হয় হয়।
হয় জনাব।
হয় আৰু ঔটেঙাদি মাছ বনোৱা আপুনি যে শুনিছে নে শুনা নাই?
হয়, হয়, হয়, হয়, হয়, ঔটেঙাৰে মাছ আমি এ বৰালি মাছেই হওঁক বা আমাৰ কি কিছুমান ডাঙৰ মাছেই হওঁক আমি ঔ ঔটেঙাৰ লগত এ খাই খুবেই ভাল পাওঁ আৰু মাছৰ টেঙা বুলিলে আমাৰ অ অসমৰ খাদ্যৰ অন্য এটা আহ স্বৰূপ আমি দাঙি ধৰিব পাৰোঁ। কাৰণ টেঙা মাছ বুলি ক'লে আমাৰ অ অসমত এ খুবেই প্ৰিয় খাদ্য এ বিধ আ, আমাৰ চলে হয়।
হয়, ধন্যবাদ। আপোনাৰ পৰা এইখিনিত থলুৱা খাদ্য বা আমাৰ অসমৰ খাদ্যৰ বিষয়ে জানি বহুত আনন্দিত হলোঁ।
হয়, হয়, হয়, হয়, হয় ধন্যবাদ, ধন্যবাদ হয়।